হেল্ল'
কোৱা
অ', কি কৰি আছা?
এ কি কৰিবা এটা কাম কৰি আছো শেষ হোৱাৰ নাম লোৱা নাই হে বিৰক্তি লাগি গৈছে কৰি কৰি। প্ৰায় দুদিনমানানৰ পৰা ভাবিছো শেষ হব শেষ হব, মানে সেইটোত তোমাৰ নেদেখায় আৰু বস্তুবোৰ। নিজে হিচাপত চাব পাৰে আৰু যে শেষ হবনেে নহয়, শেষ হোৱাৰ নামেই লোৱা নাই বাবৰে অশান্তি লাগি গৈছে কৰি কৰি।
তাকেই হা তাকেই শেষেই হ'ব জানো নাই তোমাৰচোন। কি বা কৰিছা তুমি, আৰু আমাৰ আৰু শেষ হৈ গুচি গ'ল কেতিয়াবাতে। নাজানো আৰু তুমি অ ময়ো কৰিছিলো বা আমাৰ মানে শেষ হৈ গুচি গ'ল আৰু তোমাৰ বা কি ইমান তাতে গাইছে ব ত ম অ সেইটো বেছিকে পাবা দে তুমি সেইটো সেইটো বস্তু অলপ বেছিকে পাই দিবা তুমি। আমিটো বাৰু কমকে কমকে পাইছো বাৰু। তুমি অলপ লাগাতকে অলপ অত্যাধিক মাত্ৰাত পাই যাবা আৰু বাকী একো নাই পাব লাগে পাব লাগে। মানে আৰু কেতিয়াবা বিৰক্তি লাগে ন, এইবিলাক শেষ নহলে তোমাৰ মানে এনেকুৱা লাগে শেষে নহয়, এনেহলে তোমাৰ শেষত নোহোৱাৰ টাইমত শেষ হৈ যায় আৰু। এতিয়া শেষ হব লাগে কাৰণে শেষ হোৱা নাই তোমাৰ।
আৰু মানে চোৱা কিবা এটা লক্ষ্্য ৰাখি কৰা যায় ন যিকোনো কাম এটা তুমি ধৰা আগতে ধৰা সেইটো কামেই কৰিছা, তুমি জানা যে এইটো কাম ধৰা ইমান দিনৰ ভিতৰত শেষ হ'ব তাৰপিছত তুমি যেতিয়া কৰি থাকিবা বিৰক্তি লাগি যয় ন শেষে নহয় শেষে নহয়। এনেকুৱা মনত চিন্তা আহি থাকে যে কেতিয়া, হে হ'ব। কেতিয়া সে হ'ব, সেনেকুৱা চিন্তাধাৰা আহি থাকে ন সেইকাৰণে মানে বৰ অশান্তি পাওঁই এইবোৰ কাম কৰিবলৈ কিন্তু এতিয়া তোমাৰ নকৰিলেও নহয় বা, নকৰিলেনো কি বেলেগ কৰিবা ন সেনেকুৱা ধৰণৰ কথা।
তাকেইটো মানে তোমাৰ, কি কবা আৰু কি বুলি কয় বাকী পিছে কোৱা। খবৰ পাতি কেনেকুৱা কোৱা, ভালনে বেয়া পিছে?
খবৰ পাতি ঠিক ঠাক চলি আছে দিয়া, আজিকালি আৰু পইচা নহ'লে খবৰ ভাল হ'ব নে মানুহৰ। এ আছে দিয়া আৰু কিবাকে ঠিক ঠাক চলি আছো, তোমাৰ কেনেকুৱা?
তাকে হা, খবৰ মানে মোৰো তোমাৰ সেই দিয়া তোমাৰ যিটো আৰু আহ পইচা পাতি কথা ক'লা না, সেয়ে আৰু পইচা নহলে জানো আৰু খবৰ ভাল থাকে না। তাকেই বাকী পিছে কোৱা, কি বুলি কয় কিবা মানে যিহেতু পইচাৰ কথা ক'লা কিবা কাম চামত সোমাইছে নেকি?
মই তোমাৰ সোমোৱা নাই সোমাম সোমাম বুলি ভাবি আছো ৰবা কিন্তু সোমাও সোমাও বুলি ভাবোতে তোমাৰ জুলাই মাহতো গ'লেই আধা আৰু বাকী তোমাৰ আগষ্টৰ পৰাতো কলেজ খুলিব, এতিয়া কি কামত সোমাও তাকে চিন্তা কৰিছো এনে মই ভাবিছিলো তোমাৰ এই ডেলিভাৰী যে আজিকালি ওলাইছে, নতুন নতুন ধৰা ব্িংকিট তাৰপিছত ছুইগি জমেটো এইবোৰ থাকে ন এইবোৰত সোমাম বুলি ভাবিছিলো কিন্তু, তাৰপিছত ভাবিলো মানে এ চোৱা সেইবিলাক কামটো এতিয়া সৰু ডাঙৰ, এতিয়া তোমাৰ বাহিৰা যিবিলাক ছাত্ৰ ছাত্ৰী তেওঁলোকেতো তোমাৰ যেত তেতিয়া অষ্টম, নৱম শ্ৰেণী তেতিাৰ পৰাই মানে এইবোৰ উপাৰ্জন কৰা আৰম্ভ কৰি দিয়া নহ। আমি এতিয়া বিশ বছৰ, বাইছ বছ বয়সত, বেছিভাগ ল'ৰা-ছোৱালী ভাবিবলৈ আৰম্ভ কৰে উপাৰ্জনৰ উপায়। ত' সেইকাৰণে মই ভাবি আছোঁ আৰু, ঘৰত এনে বহি থকাতকে তোমাৰ দুটকা এটকা আহি থাকিলেও নিজৰ খৰচটোতো ওলাই যায় নহ।
অ', তাকেই, তাকেই মানে কৰিবা আৰু তোমাৰ, এইবিলাক কথাটো নকয় দিয়াচোন অ' কি বুলি কয় অ', বাকী তোমাৰ, অ' অ', পইচাৰ যিটো তোমাৰ গুৰুত্বপূৰ্ণ, গুৰুত্ব আৰু সেই পইচাৰ গুৰুত্বটো বৰ বৰ্তমান দিনত মানে ইমান কিয় বৃদ্ধি হৈছে নহ, তুমি ভাবা নেকি মানে এই যিটো পইচাৰ যিটো অ', গুৰুত্ব আমাৰ জীৱনত সেইটো কিয় বাঢ়িছে, কোৱাচোন অলপ তুমি দীঘলীয়াকে কোৱা।
এতিয়া তোমাৰ কবলে গ'লে যোন ত পইচাৰ গুৰুত্ব, সেইটো কিন্তু মোৰ হিচাপত আৰু পইচা নহ'লে আজিকালি তোমাৰ একো বস্তু নচলে নহয়। মানে তুমি ধৰি লোৱা কিবা এটা বস্তু কিনিব বিচাৰিছা, তোমাৰ ধৰা বহুত হেঁপাহ আৰু যে তুমি এইটো বস্তু কিনিবা বা এইটো বস্তু ল'বা। বা এইটো বস্তু তোমাৰ কৰিব ইচ্ছা, ত' সেই সকলোবোৰত টকাৰে দৰকাৰ হয়। আৰু আজিৰ সমাজত তোমাৰ যিটো টকা নহ, আমাৰ দৈনন্দিন জীৱনৰ তোমাৰ এটা অপৰিহাৰ্য অংগ বুলি ক ক'ব পাৰা আৰু, টকা নহ'লে তোমাৰ কাম নাই খাদ্য হওক বস্ত্ৰ হওঁক, বাসস্থান হওঁক, শিক্ষা হওক বা চিকিৎসাই হওঁক বা আমি ক'বাত ঘূৰি ফুৰিব মন গ'ল বা ক'বাত যাবলে মন গ'ল যাতায়ত, অৰ্থাৎ এই এইবোৰ মানে সকলো যিবিলাক বস্তু নহয়, সকলো প্ৰয়োজন পূৰণ কৰিবলৈ টকাৰে প্ৰয়োজন হয়। কিন্তু মোৰ মতে আৰু দেই, টকা কেৱল এনেকুৱা নহয় যে ধন সম্পত্তিৰ প্ৰতীক সেনেকুৱা নহয়। ই তোমাৰ টকা কেতিয়া আহে যেতিয়া মানুহে তোমাৰ পৰিশ্ৰম কৰিব, নিজৰ দায়িত্ববোৰ বুজিব বা সঠিক সিদ্ধান্তবোৰ সঠিক সময়ত ল'ব তেতিয়া টকা আহে। আৰু টকা তোমাৰ, জীৱন চলিবলৈ বা চলাবলৈ আৰু অতি প্ৰয়োজনীয়। টকা নহ'লে জীৱন নচলে আজিকালি জানেই, ধৰা প্ৰতিজন মানুহৰে ধৰা নিজৰ নিজৰ পৰিয়াল বা নিজৰ পৰিয়ালৰ যিবিলাক প্ৰয়োজন, সেইবোৰ পুৰাবলৈ যিটো তোমাৰ প্ৰৰিশ্ৰম সেই প্ৰৰিশ্ৰমটো কৰে, তাৰ ফলতহে তেওঁলোকে টকা উপাৰ্জন কৰিব পাৰে নহ, ত' সদভাৱে উপাৰ্জন যিবিলাক কৰে আৰু টকা তাৰ মূল্য সদায় বেছি, এতিয়া সৎ উপাৰ্জনে কেৱল তোমাৰ আৰ্থিক যিটো সুৰক্ষা ধৰা, কিবা তুমি ভাল কামেদি মানে পইচা ইনকাম কৰিছা ত' সেইটো যিটো সুৰক্ষা দিয়া মানুহক, সেইটো বেলেগ আৰু মানে তাৰ লগতে তোমাৰ সৎ কামৰ যিটো পইচা সেইটো তোমাক মানুহৰ আহ বৰ্তমান সমাজত যিটো আত্ম সন্মান, সেইটো দিয়াৰ লগতে আত্মবিশ্বাসো দিয়ে নহ। এ সেয়েহে মানে আহ টকা ঘটিব লাগে দিয়াচোন টকাৰ প্ৰয়োজন সকলোকে আছে, কিন্তু সৎ উপায়েৰে বা সৎ কামেৰে, এনেকুৱা নহয় যে তুমি বেয়া কাম কৰি কিনে মানুহৰ পৰা টকা লৈছা এনেকুৱা নহয়। এতিয়া টকাৰ জৰি়য়তেতো জানাই, আজি শিক্ষা দিক্ষাৰ ক্ষেত্ৰতো যদি উন্নত শিক্ষা লাভ কৰিব লাগে তেনেহ'লে তুমি, টকা থাকিব লাগিব তোমাৰ হাতত বা ভাল চিকিৎসা যদি কৰাব ইচ্ছা তোমাৰ কিবা বেমাৰ হ'লে তেতিয়াও পইচা লাগিব বা নিজৰ যিবিলাক সপোন থাকে, ধৰা তুমি এটা ব্যৱসায় ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছা, কাপোৰৰ ব্যৱসায় হওক বা এইবিলাক যিবিলাক আমাৰ থাকে শাক-পাচলি বা মীন পালন, এইবিলাক যিবিলাক ব্যৱসায় সেইবিলাক আৰম্ভ কৰিব বিচাৰিছা ত' সকলো ক্ষেত্ৰত মানে যিবিলাক আমাৰ সপোন, এইবোৰ সপোন এইবোৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰতো আমাক সদাই কি লাগিব টকা পইচাৰে দৰকাৰ হ'ব, ত' সেই সেনেকুৱা ধৰণৰ কথা আৰু এতিয়া কি কৰা তোমাৰ বহুতে নিজৰ কঠোৰ পৰিশ্ৰম, আৰু যিবিলাক আমাৰ জমা ধন আৰু, তাৰ সহায়ত তোমাৰ নিজৰ জীৱনৰ বাবে এটা ঘৰ নিৰ্মাণ কৰে বা ব্যৱসায় কৰে বা নিজৰ যিবিলাক সন্তান থাকে তেওঁলোকৰ উচ্চ শিক্ষা দিয়ে। ত সেইদৰে মানে কি কয় আৰু যিটো আমাৰ টকা ন টকাতটো যিটো আমাৰ ভৱিষ্যত সেই ভৱিষ্যত টো বৰ্তমান সময়ত নিৰ্ধাৰণ কৰি আছে আৰু ক'বলৈ গ'লে। মানে টকা নহলে তোমাৰ ভৱিষ্যতটো একো কাম নাই বুলি তুমি ক'ব পাৰা কাৰণ তুমি ধৰা কৰি আছা ঠিক আছে। তুমি কিবা এটা কাম কৰি আছা আহ কিন্তু সেই কামটো তোমাৰ কৰিবলে আৰু মন তুমি ধৰা এতিয়া পঢ়ি আছা। আহ তুমি দশম শ্ৰেণীলৈ পঢ়িলা তাৰ পিছত কলেজত পঢ়িব ইচ্ছা। কিন্তু সেই কলেজত পঢ়িব তোমাৰ ইচ্ছা থাকিলেই নহব। তোমাৰ টকা পইচাৰো দৰকাৰ হ'ব কাৰণ কলেজৰ যিবিলাক এডমিশ্যন হওক বা কলেজ ফীজ থাকে বস্তু। বস্তুবোৰ কিনিব লগা থাকে সেইবোৰো দিব লাগিল, এ সেনেকুৱা ধৰণৰ কথা আৰু মানে টকাৰ টকাৰ দৰকাৰতটো বহুত বেছি আৰু ক'বলৈ গ'লে ত'। তুমি কি ভাবা এই ক্ষেত্ৰত?
এই টকাৰ যিটো গুৰুত্ব ন সেই টকাৰ গুৰুত্বতটো কিয় বাঢ়িছে জানো নে ইমান। এই মানে বৰ্তমান সময়ত যিটো মূল্য বৃদ্ধি ন সেই মূল্য বৃদ্ধিৰ কাৰণে চাগে টকা বা বস্তুবিলাকৰ যিটো দাম। এই দামৰ কাৰণে চাগে তোমাৰ ধৰি লোৱা যিটো তোমাৰ এই টকাৰ যিটো মূল্য সেই মূল্যত চাগে বেছি আৰু বাঢ়িছে কাৰণ চোৱাচোন তুমি দিনক দিনে ধৰি লোৱা যিমানে তোমাৰ আমাৰ এই বস্তু বিলাকৰ দাম বাঢ়িছে ন সিমানে তোমাৰ যিটো টকাৰ যিটো মূল্য। এই মূল্যটো দিনক দিনে কমি আছে মানে আগতে তুমি ভাবাচোন মানুহে তোমাৰ মা দেউত হওক বা আমাৰ মা দেউতা হওক। মানে এ আগতে বোলে মোক কৈছিল আৰু এই এক টকা যি আছে এক টকা অ পঁচিছ পইচা পঞ্চাশ পইচা এই তাতে বোলে গোটাই মানে বজাৰ সমান হৈ গৈছিল আৰু মানে অ ঘৰৰ বজাৰ। নিজৰ খোৱা লোৱাৰ পৰা আদি কৰি। বা তোমাৰ যিকোনো আৰু তোমাৰ এই সকলোবোৰ বোলে হৈ গৈছিল বোলে এক টকা বা পাঁচ টকাতে হৈ গৈছিল। কিন্তু এতিয়া তুমাৰ এক টকাত কিবা পাবা তুমি? তুমি এক টকাত লৈ কিনে বাহিৰত যাবা পাৰিবা তুমি? বা এক টকা লৈ কিনে তুমি অ এই বাদ এলাখ এক টকালৈ বাদ দিয়া এক টক লৈ তুমি এতিয়া তোমাক ককৌ দৰখনতে যাব পাৰিব নে কোৱাচোন তুমি কিবা এটা পট ভৰা বস্তু খাবলৈ কোৱাচোন তুমি নোৱাৰা ন। সেনেকুৱা কথা আৰু মানে যিটো বস্তুৰ যিটো মূল্য বা বস্তুৰ যিটো দাম সেইটো ইমানেই বাঢ়িছে যে পইচাটোৰ মানে যিটো তোমাৰ অ মানে যিটো আৰু গুৰুত্ব সেই গুৰুত্বটো সেই কাৰণে বাঢ়িছে তোমাৰ মানে পইচাৰ মূল্য এটা নাইে আৰু। ক'বলৈ গলে। ধৰি লোৱা আগতে বিনিময় প্ৰথা আছিল য'ত তোমাৰ বস্তু আদান প্ৰদান কৰিছিল তাৰ পিছত পইচা প্ৰথাটো আহিল। কাৰণ বিনিময় প্ৰথাতো বহুত সমস্যা হয় ন তোমাৰ। তোমাৰ কেতিয়াবা ধৰি লোৱা এটা ডাঙৰ বস্তু এটা দিবলৈ সৰু বস্তু এটা কিনি সৰু বস্তু এটা কিনিবলৈ সেনেকুৱা আৰু তেনেকুৱ ধণৰ সমস্যা অ মানে যাতে নহয় সেই সেই কাৰণে পইচাটো আৱিষ্কাৰ কৰিছিল বা পইচাটো এটা সৃষ্টি হৈছিল। কিন্তু পইচাটো এতিয়া কি হৈছে মানে অ বস্তুতটো দাম হৈছে পইচাত কেনেকুৱা হৈছে মানে পইচাৰ একো মানে ভেলোও নাই আৰু আমাৰ জীৱনত তেনেকুৱা হৈ গৈছে। মানে তুমি পইচাটো এনেকুৱা হৈছে এতিয়া সময় তোমাৰ নৈ দৰে বয় ন সেনেকে তোমাৰ এতিয়া পইচাটো নৈ দৰে বয় আৰু। তুমি যিমানে তুমি ঘতিবা পইচাটো সিমানে তোমাৰ হাতৰ পৰা যাই থাকিব। মানে কিবা এটা খাবলৈ ল'লেও আজিকালি তোমাৰ পাঁচশান পাঁচশ টকা বা হাজাৰ টকা লাগিবই। তোমাৰ এ পুৰা ডাঙৰ ৰেচটোৰেন্ট হক বা তুমাৰ তোমাৰ ডাঙৰ ৰেষ্টুৰেণ্টতো তোমাৰ এহজাৰ টকা দিয়ও নহয় মানে ইমান দাম আৰু খোৱা বস্তু বিলাকৰ। কিয় হৈছে নাজানো বাৰু কিন্তু এই যিটো সমস্যা সেইটো সমস্যা তোমাৰ যিমানে বাঢ়িব বা যিমানে হ'ব। তোমাৰ সি মানে আমাৰ যিবিলাক অ মানে তোমাৰ পৰিৱেশ পৰিৱেশ বা মানুহৰ ওপৰতো অলপ নৈতিকতা সৃষ্টি কৰিব দিয়াচোন। কাৰণ তোমাৰ আহ কি বুলি কয় পইচাৰ যিটো গুৰুত্ব। ত, সেই পইচাৰ গুৰুত্ব যে, মানে-মানে কমি যায় বা পইচা যিটো মূল্য হয়, মূল্যটো কমি যায়। আমাৰ জীৱনত পইচা যিটো অ, কমোৱাৰ যিটো গুৰুত্ব সেইটো বাঢ়ি যাব। আৰু সেইকাৰণে আমি এতিয়া বৰ্তমান দেখিবা তুমি পইচাৰ কাৰণে এইটো মানুহ সেইটোক মাৰিছে, সেইটো মানুহ সেইটোক মাৰিছে। মানে, পইচাৰ কাৰণে যিটো তোমাৰ অ, ধৰি লোৱা মানসিক চাপে, মানসিক চাপতো বহুত পৰে ন, মানে এনেকুৱা হৈছে যে, পইচা মানে যদি যাৰ নাই পইচা সিয়ে মানে দুখীয়া আৰু সেনেকুৱা আৰু মানে আৰু তাইক তেওঁলোকক, গুৰুত্ব নাই তেওঁলোকৰ মানে তেওঁলোকৰ জীৱনৰ গুৰুত্ব নাই, তেওঁলোকৰ মানে প্ৰাণৰো গুৰুত্ব নাই, মানে মানুহৰ জীৱনটো কিমান মূল্যবান জানানে তুমি? ত, সেইটো যিটো মূল্য সেই মূল্যটো মানে সেই দুখীয়া মানুহবিলাকৰ কাৰণে নাইয়েই আৰু তেওঁলোক মানে কেনেকোৱা ধৰি লোৱা এই যিবিলাক অ, চাৰ্কাচ বা তোমাক পুতলা নাচৰ যিবিলাক পুতলা সেনেকোৱা আৰু মানে ইচ্ছা কৰিছে, ধুলাই দিছে ইচ্ছা কৰিছে আনিছে, এনেকোৱা আৰু যিলাক ধনী মানুহ সেইবিলাকৰে মানে পৃথিৱীখনত গুৰুত্ব, আহ, সেইটো আৰু বুজাই আমাক আৰু ত, ইয়াৰ দ্বাৰা আমি এইটোও বুজি পাম যে, আমাৰ কাৰণে পইচাটো কিমানে এটা গুৰুত্বপূৰ্ণ। অংশ আৰু বৰ্তমান সময়ত মানে, মানে পইচা যদি নাই তুমি আৰু মানে আ, মানে মানে এই পৃথিৱীখনত শান্তিৰে থাকিব নোৱাৰিবা সেনেকুৱা। আৰু তোমাৰ আৰু এটা কথা আছে ইয়াৰ উপৰিও, মানে ধৰি লোৱা তোমাৰ হাতত অত্যাধিক পইচা আছে, এই আমাৰ যিবিলাক ডাঙৰ ডাঙৰ বিজনেছমেন সেইবিলাকৰ মানে ব্যৱসায় কৰা সেইবিলাক মানে অত্যাধিক পইচা দিয়া। ত তেওঁলোকেতটো পইচা কমাইছে দিয়া তেওঁলোকে পইচা এটা সুন্দৰভে পইচা বিলাক, টকা বিলাক মানে ঘটিছে সে, পইচা বলাকো তেওঁবিলাকে কামাইছে আৰু ক'বলৈ গ'লে, কিন্তু কি হ'ব জানানে? মানে এই যি পইচা আছে পইচা তেওঁলোক কামাইছে, কিন্তু তেওঁলোকৰ যিটো সুখ-শান্তি সেই সুখ-শান্তিটো কিন্তু মানে আহে মানে, তেওঁলোকৰতো কিনো আৰু দুখ জীৱনত যি ইচ্ছা তাকে কিনিব, যি ইচ্ছা তাকে কৰিব ন, ত, কিন্তু তেওঁলোকৰ যিটো এটা সুখ আৰু মনৰ যিটো সন্তুষ্টি বা মনৰ যিটো সুখ থাকে আৰু কিবা সাংসাৰিক হওঁক বা তোমাৰ কিবা বেলেগ ক্ষেত্ৰতে হওঁক আৰু এই যিটো সুখ মানে কোনোবাই কোনোবাই সেইটো সুখও নাপায় কিন্তু। যিটো সুখ তোমাৰ এই আমাৰ যিবিলাক মধ্যবৰ্তি মানুহৰ যিবিলাক সৰু সৰু সুখ সেইবিলাকত আমি যিমান সুখ পাওঁ, কিন্তু সেই ডাঙৰ- ডাঙৰ মানুহ বিলাকে কিন্তু সেইবিলাক মানে যিবিলাক সুখ আৰু যিবিলাক তেওঁলোকৰ ল'ব নোৱাৰে আৰু মই সেইটো ভাবো। মানে পইচাটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ, কিন্তু আমি পইচাটোক মানুহৰ মানৱীয়ত মানে বেছি গুৰুত্বপূৰ্ণ কৰিব নালাগে কাৰণ মানুহেইটো পইচা আৱিষ্কাৰ কৰিছে, পইচাইটো মানুহ আৱিষ্কাৰ কৰা নাই। ত, আমি সদায় পইচাটোক পিছত ৰাখি কেনে, মানৱীয়তাটো আগত ৰাখিব লাগিব। মানৱীয়তাৰ পিছতহে পইচা কাৰণ মানৱীয়তাৰ পইচাৰ তলত আৰু বেলেগ একো নাই, কাৰণ পইচা হ'লে তুমি বাকী বস্তু কিনিব পাৰিবা, খাব পাৰিবা চব কৰিব পাৰিবা। কিন্তু পইচাৰ কাৰণে কাৰোবাক মৰা, কাৰোবাক মানে বেয়া ব্যাৱহাৰ কৰা বা সেনেকোৱা বস্তু ত, সেইটো বস্তু মানে নোহোৱা কৰিব লাগে, কাৰণ তুমি জানাই আমাৰ অ, আমাৰ-আমাৰ যিটো সমাজ আছে, সমাজখনত মানে যাৰ পইচা আছে, তাকে মানে বেছি গুৰুত্ব দিয়ে সেইটো বস্তু যিমান আমি নোহোৱা কৰোঁ, সিমানে সমাজখনে একেলগ আগবাঢ়িব, মানুহ তোমাৰ চিনা-ধাৰা ই সলনি হ'ব আৰু মানুহ তোমাৰ মিলা প্ৰীতিৰে এই সমাজখনত চলি যাব পাৰিব আৰু। বাকী পিছে তোমাৰ কিনো কম আৰু ইয়াৰ ওপৰত মানে পইচাটো জানে তোমাৰ অ, মানে লাগিবই দিয়াচোন আমিও এ এতিয়া পইচাৰ কাৰণে কিমানখিনি কাম কৰিব লগা হৈছে, বা কি কি কাম কৰিব নালাগো, মানে কিছুমানেতো পইচাৰ কাৰণে ন'লা-ন'লাত সোমোৱা এ, লেটিন চাফা কৰা বা এনেকুৱা আৰু এনেকুৱা বহুত বহুত কথা আছে আৰু উদাহৰণ দিবলৈ। বাকী হ'ব দিয়া নহ'লে আজি থৈছো ন, কি কোৱা।
অ, দিয়া-দিয়া হ'ব দিয়া।